মই আপোনাৰ আছিলোঁ কক চুন দাদা।
অ এই আপোনাৰ পৰা মোলৈ ফোন এটা আহিছিল মানে।
কি ফোন বা।
আপুনি মোক ইনে কল কৰিছিল নেকি কামত।
। মই কৰিছিলোঁ নেকি।
অ মানে আপোনাক মানে ফোনটো আহিল মই হে আপোনাক কল বেক কৰো।
হয় নেকি।
অ মোক অলপ মোক অলপ সা। অ মোক অলপ সহায় লাগিছিল মানে। আপোনাৰ পইচা পাতি আছে নেকি।
সেনেকেতো আপুনি ঘপক কে সুধিছে।
বেছি নালাগে মোক আপুনি টকা, টকা চাৰি পাঁচ হাজাৰ মান দিলেও হ'ব।
টকা কিমান?
চাৰি পাঁচ হাজাৰমান টকা দিলেও হ'ব আপুনি।
হয় নেকি, অ' আছিল বাও
অ' মোৰ মানে আপুনি কেতিয়া দিব মোক আজি কাইলৈ পৰহিলে ভিতৰত লাগিছিল। আজি কাইলৈ পৰহিলে ভিতৰত লাগিছিল মানে পইচাটো।
অ' হয় নেকি?
আপুনি মোক দিব পাৰিব নেকি আজি কাইলে ভিতৰত হ'লেও।
আজি কাইলে ভিতৰত হলেও দিব পাৰিম বাৰু।
অ আপুনি - আপুনি ক'ত আছে এতিয়া? মই অলপ মানে দোকানৰ বস্তু সস্তু আনিব লাগে ঘৰ দোকানত সোমাবৰ কাৰণে
অ' কি দোকান আছে তোমাৰ?
মোৰ এইটো গেলামালৰ দোকান আছে। আপনি এ দে কি আপুনি ক'ত আছে এতিয়া এনে।
মই আপোনাৰ ইয়াতে আছোঁ ঘৰতে আছোঁ বাৰু।
অ ঘৰতে, আপোনাৰ ঘৰ যাম নেকি এপাক?
অ' আহিব সন্ধিয়া তেতিয়াহলে।
অ আপুনি এতি-এতিয়া - এতিয়া কি ঘৰত নাপাম নেকি আপোনাক?
ঘৰৰ পৰা যামেই এতিয়া এফালে।
আচ্ছা আচ্ছা মই ভাবিছোঁ এতিয়া পাৰি নেকি যাম বুলি এতিয়া।
নাই -নাই আপোনাৰ ঘৰত মই থাকিম
বাকী আপোনাৰ খবৰ খাতিটো ভালেই আৰু ন?
ভালে - ভালে, তোমাৰ?
অ এ আছো আউ চলি, বাকী মাহঁতৰ খবৰ খাতি ভালেই চাগে?
ভাল - ভাল - ভাল
উম, বাকী আপুনি কিবা - কিবা ইণ্টাৰভিউ চিনটাৰ্ভিউ কিবা এপ্লাই কৰিছে নেকি? অ' আপুনি সেই ভাৰতীয় সেনাত জইন কিবা কিবি কৰিছিলে নেকি?
অ', সেনেকে কৰা নাই বাউ তাত।
অ মানে মই ভাবিছিলো এইবাৰ এপ্লাই কৰিম বুলি আপোনাৰ পৰা আকৌ মানে জ্ঞান ললো হয়।
হয় নেকি?
আপুনি কিহৰ এনে কিহত কৰিছিল এ অসম পুলিচত কৰিছিল নেকি?
ঠিকে ভাবিছে বাউ আপুনি। কি কৈছে? অসম পুলিচৰ
অ', মো মানে আপুনি অসম পুলিচৰ ওলালে ক'বচোন মানে মই অলপ জানিব লগীয়া আছিলে।
হয় নেকি?
আকৌ কেতিয়া ওলাব অসম পুলিচত, আকৌ কেতিয়া ওলাব অসম পুলিচত কেতিয়া ওলাব?
কেতিয়া ওলাব, এতিয়া মানে এবাৰটো ওলাই গ'ল, আকৌ এতিয়া কেতিয়া ওলাই নাজানো নহয় এতিয়া?
মানে মোক হেৰি লাগিছে তোৰ নেক্সট ডটটো লাগিছিল মানে কে কেতিয়া ওলাব ধৰ মানে কিমান তাৰিখে? কিত কিমান টাইম ওলাব?
হয় নেকি?
অ -অ মোৰ মানে হেৰি এ ঘৰত ত মই এনে আছো তাছত ফাডাৰ হতে ক'লে তই কিবা ইণ্টাৰভিউ চিনটাৰ্ভিউ এপ্লাই কৰচোন এনে থাকিব নালাগে।
হয় - হয়
আপুনি দৌৰি আছে গৈ ন এতিয়া?
অ', দৌৰি আছোঁ দৈ আছোঁ।
উম আপোনাৰ ক আপুনি কোনখন ফিল্ডত দৌৰি আছে এতিয়া?
আপোনাৰ গাঁৱৰ ফিল্ডতে বিৰাতে দৌৰিছো
অঁ গাঁৱৰ ফিল্ডতে ন অ আপোনাৰ মানে ত মই কৈছো এপ্লাই কৰম বুলি তে ভাবিলো আপোনাক সুধো ফোন এটা কৰি
অপ অ মানে তোৰ কি কেতিয়ানো এটা চাঞ্চ আছে আকৌ নেক্সট ইণ্টাৰভিউৰ কাৰণে
হয় হয়
কেতিয়া মানে ওলাব আকৌ
আকৌ আপোনাৰ হেৰি মানে ওলাব ছেপটেম্বৰত ওলাব নেকি হয়
অ মোক কিবা আপুনি মোক জনাবচোন মানে মই এপ্লাই কৰি থৈ দিম
হয় হয় জনাম দিয়ক
বাকী আপুনি এনেই কিবা বেলেগ কিবা কি কাম কৰি আছিলে নে মই সুধিলো এনে আছে
বেলেগ কিবা কিবি কাম সিমান কৰা নাই বাৰু হয় না বাউ সেনেকে
এই মো মানে দো দোকানখন খুলিম ভাবিছিলো মানে মোক মানুহ কেইটামান আহিছিলে আপুনি যদি সোমাই ভাল আছিলে
এতিয়া সেইটো মানে হ'ব নাই আপোনাৰ।
অ' আপুনি দৌৰি দৌৰি আছিলে ন?
অ'। এ পোৱা হেতেন ভাল আছিল, মই খালো বাও।
হয়, আপুনি আপোনাৰ আজি ৰাতিপুৱা জলপান খালো।
অ'।
হয়।
অ' ঠিকে আছে, বাকী আপুনি আবেলি ফিল্ডত নাযায় ন?
আবেলি নাযাওঁ আজিকালি বজাৰত যোৱা নহয় বাৰু।
অঁ আজি ৰাতিপুৱা গৈছিলি চাগে?
ৰাতিপুৱা গৈছিলো হয়।
অ' অ' মানে এই কথাটা সুধিলে আপুনি আপোনাৰ এনেই তোৰ পুলিচৰ কাৰণে বইত্ৰিশ মিটাৰে লাগে ন?
হয়, হয়, লাগে, লাগে।
এ বইত্ৰিশ মিটাৰটো আপোনাৰ কিমান টাইম লাগে? কিমান টাইমত সোমাব পাৰি বইত্ৰিছশ মানে কিমান টাইম লাগে? অ'
আ মই সেনেকে হেৰি নহয় বাও, এতিয়া মানে কিমান
মানে মোৰ মানে জানিব আছে, আপ মানে বইত্ৰিছশ মিটাৰ যদি মই মাৰো, এনে কিমান মিনিট সময় লাগে, বাৰ মিনিট। তেৰ মিনিট, ধৰ মানে এঘাৰ মিনিট কিমানৰ ভিতৰত সোমাব লাগে?
কিমানৰ ভিতৰত সোমাব লাগে মানে এতিয়া এইটো কথা মই নাজানো বাও।
আপুনি কিবা প্ৰথম ইণ্টাৰভিউ দিবহে নেকি?
হয়' হয়' দিমে মানে এবাৰ প্ৰথম, বয়সো ইমান হোৱা নাই মানে অলপ। কমেই হৈছে বাৰু, সিমান হোৱা নাই, দিব পৰা হৈছো আৰু।
অ' অ' মই ভাবিলো আপুনি যদি মানে আগে পিছে দিছে আপোনাক সুধ, আপোনাৰ এনে কোনোবা চিনাকি আছে নেকি, মানে মই ইণ্টাৰভিউ চিণ্টাৰভিউ বিষয়েটো ধৰা ভালদৰে সুধিব পৰা?
এটা চিনাকী আছে বাৰু, মই আপোনাৰ নম্বৰ কেইটামান দিম। দিম এ আকৌ ফোন কৰিব আপুনি, মাষ্টৰ কেইটামান আছে মানে।
আচ্ছা, আচ্ছা আপুনি সিহঁতৰ পা শিকিছে ন? অঁ আচ্ছা মই হে‌ঁহেতক সেইদিনা ফোন কৰিম বাৰু, আপুনি এনে মোক ফ্ৰী হ'লে আপুনি যদি ফ্ৰী থাকে মোক হোৱাটছাপত নম্বকগিতা দি দিবচোন।
কি কৈছা?
আপুনি মানে ফ্ৰী হ'লে মোক হোৱাটছাপৰ নম্বৰখিনি দি দিবাচোন।
অ' দি দিম দিয়া, মই এতিয়া দি দিম বাও মই ওলাই যাব নোৱাৰিলেও দি দিম।
অ' এতিয়া দি দিব, মানে বাকী আপোনাক মই ৰাতিপুৱা। আপোনালোকৰ ফালে ফিল্ডৰ ফালে গ'লে আপোনাক পাম নেকি, ৰাতিপুৱা ফিল্ডত?
উম' পাব, পাব, গলে পাব।
অঁ মানে অলপ আপোনাৰ পা অকণ মানে নলাজৰ বিষয়ে অলপ কথা চথা সুধিব আছিলে।
অ' অ'।
এনে আপুনি এতিয়া ফিল্ডত অকলে দৌৰি আছে নে আপোনি আৰু কোনবা আছে?
আছে আছে মোৰ লগত আৰু আছে, বহুত পোৱালি আছে।
বহুত পোৱালি আছে নেকি? আচ্ছা, আচ্ছা মইও যাম বুলি ভাবিছিলো, কিবা প্ৰব্লেম নহয়তো গলে।
একো নহয়, একো নহয় আহিব পাৰিব।
অ মানে মই ভাবিলো আপোনাৰ লগতো ৰাতিপুৱা অলপ প্ৰেকস্তীচ কৰো ন ষোল্লশ বয়ত্ৰিছশ।
মানে মোৰ এইবাৰ ফাৰ্ষ্ট দিম যে আপুনিও ফাৰ্ষ্ট দিব মানে দুইটাৰ ভিতৰত কিবা এটা এক্সপিৰিয়েঞ্চ হ'লে ভাল লাগিব।
অ।
আপুনি আহে বাকী আপুনি হেৰি কম আপুনি কম্পিউটাৰ শিকিছিল নেকি কম্পিউটাৰ।
কম্পিউটাৰ শিকা আছে অ।
অ মানে মোৰ আমাৰ এইফালে গাঁৱতে মানে এইটো দোকান এখন খোলাৰ কথা আছিলে। কম্পিউটাৰ মানুহ লাগে কৈ আছিল। অ আপুনি কি থাকিব পাৰিব নিকি তাৰ দোকানখনত।
কিমান দৰমহাপাতি কিমান দিব।
তোমাৰ দমহা প্ৰথমতো তোমাৰ চাগে আঠ মানকে দিওঁ আঠ। আঠ মান দিব নেকি প্ৰথম।
হয় নেকি।
মানে একদম প্ৰথম খুলিব তাৰপিছত আপোনি একে দাম বহাব চাগে কাৰণ প্ৰথমটো আপোনাক আঠমান দিবা চাগে।
হয় নেকি।
হয় আপুনি পাৰিব চাগে।
পাৰিম, পাৰিম পাৰিম পাৰিম
আচ্ছা আচ্ছা আপোনাৰ মই নি শুইলে নিশ্চয় জনাম আপুনি খালি বেলেগ কাম লৈ নলব দেই মানে মই মানুহটোক মানে জাবান দি দিম যে। ক আপুনা আপুনি কৰিব বুলি।
হয় হয় হয় হয় নোসোমাওঁ নোসোমাওঁ দিয়ক।
অ বেলেগত নোসোমাব বাকী শুন হেৰি শুনকচোন আপোনি কিবা এনেকে কিবা বেলেগ ব্যৱসায় আছে নেকি আপুনি ধ এনে ধৰ ঘৰতে কিবা। পোহা চোহা আপুনি কি কাম কৰেন আপুনি কি পুহি আছে এতিয়া।
অঁ হ'ব বাৰু সেইটো ঠিকে আছে বাৰু।
আপুনি কি পঢ়ি আছে এতিয়া
মই আপোনাৰ বি এ
অ বি এ পঢ়ি আছে না এনে আপুনি ঘৰত কিবা ব্যৱহায় কৰে নেকি?
ব্যৱসায় সেনেকে ডাঙৰ ব্যৱসায় নাই। এ মুৰ্গী কেইটামান আছে মানে আপোনাৰ।
অ মোৰ মানে এই মুৰ্গী লাগিছিল অলপ।
হয়
আপুনি দিব পাৰিব নেকি মানে পোৱালি হ'লেও হ'ব। মইতো মোক পোৱালি লাগে তোৰ পোন্ধৰ বিশটামান পোৱালি লাগে।
অ এটা পোৱালি মই পঞ্চল্লিছ টকা কৈ দিম।
চল্লিছ টকাকৈ দিব আৰু
হয়
চল্লিছ টকাকে দিব পাৰিবানে চল্লিছ টকাকে।
চল্লিছ টা
চল্লিছটা মানেই লম আপুনি খালি মোৰ চল্লিছকৈ ধৰিব আৰু
অ চল্লিছ চল্লিছ কৈ ধৰিব লাগিব তোমাক মানে কেইটা দিব লাগিব পোৱালি।
আপুনি মোক তেতিয়া চল্লিছকৈ ধৰিলেতো আপোনাৰ পৰা মই পোন বিছ পঁচিছটামান লৈ ল'ম।
চল্লিছ টকাকৈ নহ'ব বিয়াল্লিছকৈ ধৰক।
নাই চল্লিছকৈ দিয়কচোন অলপ মানে মোৰো পইচা পাতি নিমিলা হৈছে।
হয় নেকি
কিব এটা মিলাই দিয়ক আৰু আপোনাৰ পৰা ল'ম নহয় এতিয়া এতিয়া কিবা এটা মিলাই দিয়ক পিছত আৰু লাগিলে মিলাই লম আৰু কিবা হয়
তেতিয়া লৈ পিছত তেতিয়া মিলাই ল'ব দে তেতিয়ালৈ বিয়াল্লছ এ একচল্লিছত ৰাখক
হ'ব দিয়ক আপুনি ইমান কৈছে যেতিয়া একচল্লিছত দি দিম আৰু দিয়ক
অ হ'ব দে তেনেহলে ন
অ হেৰি কি বুলি কয় এইটো ৰ'ব দেই এ এইটো কি বুলি কয় আপোনাৰ পৰা এনেই মই কেতিয়া আনিব পাৰিম মুৰ্গীটো
আজি সন্ধিয়া আহিলে আপুনি লৈ আহিলে লৈ যাবহি
সন্ধিয়া ন
হয়
এ সন্ধিয়া যাব লাগিব ন
হয়
আচ্ছা আপোনাৰ সন্ধিয়াই যাম দিয়ক মই বাৰু সন্ধিয়া গৈ আপুনি সন্ধিয়া এনে কিমান টাইম এনে ঘৰত থাকিব নো
কিমান টাইমলৈ ঘৰত থাকিবা মানে মই থাকিমেই সন্ধিয়া আহিমেই নহয়
আচ্ছা আচ্ছা আপুনিটো ডেৰিলৈকে ঘৰত থাকে মানে মোৰ ফটকৈ গৈ লৈ আহ পিচে মোক
অ আহ বছা এ আজি সন্ধিয়া নিব নালাগে আপুনি লাগিলে পইচাটো দি থৈ যাওঁক ৰাতিপুৱা ৰাতিপুৱা যাব সন্ধিয়া মানে নিলে
হ'ব একো নহয় কেচ নাই বাৰু
হয়
আপুনি খালি কেনচেল নকৰিব আৰু হা
অ নকৰো নকৰোঁ নকৰো
অ বাকী আকৌ আপোনাক এইটো কথা ক'লো নহয় মই এই কামটো কথা কামটোৰ কথা কেনচেল নকৰিব কিন্তু দেই মানে মই সিহঁতক জনাই দিম মানে
হয় হয় হব
আপুনি কওক আপুনি কৰি ভালেই পাব মানে একো আপত্তি নাই মানে ধুনীয়া আৰু মান মানুহ খোলা চোলা চব
হয় হয়
তাত একো প্ৰব্লেম নাপায় আপুনি কৰি ভালে পাব চব খোলা মেলা
অ ভালে ভালেই আছোঁ আমাৰ ইয়াৰ পৰা কিমান দৌৰিব আপোনালোকৰ তালে
কি কয়, কি কয়?
আমাৰ ইয়াৰ পৰা কিমান দূৰ, আমাৰ গাঁৱৰ পৰা?
অ আপোনাৰ পৰা বেছি নহয় পাঁছ ছয় কিলমটাৰ হ'ব আপোনাৰো গাড়ী-চাঢ়ী আছে চাগে ন' সুবিধা আছে?
অ, আহে আও।
আপুনি গাড়িতে গুচি আহিব। এই দৰকাৰ হ'লে আপুনি, দৰকাৰ হ'লে ক'ব মই আপোনাক মোৰ গাড়ীখন দি পঠাম।
আহ তোমাক কিমান দুখন গাড়ী আছে নেকি?
কি কয়, কি কয়?
তোমাৰ গাড়ী দুখন আছে নেকি?
অ, মোৰ গাড়ী দুখনে আছে আপোনাক লাগিলে ক'ব মোৰখন মোৰখন দি পঠাও আপোনাক।
অঁ', -হ'ব বাৰু, উম-উম।
কি, আমি এটা কাম কৰো আহকচোন এনেই আছে যদি।
অঁ', কওঁকচোন?
হেৰি আপুনিতো এইেকেইদিনতো এনেও ক'তো ওলাই যোৱাই নাই।
অ' হয়।
আমি এটা কাম কৰোঁ আমাৰ এনেই আবেলিৰ এপাক গাঁওৰ ফালে ওলাই যাওঁ আমাৰ পথাৰ- ফালে ওলাই যাওঁ নেকি বহুত দিন মানে পথাৰ-চথাৰ ফালে যোৱাই নাই। উম' চাপৰি ফালেকে ওলাই যাওঁ কিবা-কিবি লৈ যাওঁ ঠাণ্ডা-চাণ্ডা কিবা খাবলৈ।
হ'ব তেনেহ'লে, চাব পাৰি আহিব-আহিব আপুনি আমাৰ এইফালে পথাৰ আছে আমাৰ এইফালে।
পাৰিব জানো আজি যাব পৰিব?
আজি নোৱাৰিম আক' কাইলে আহিব।
আজি আপুনি নোৱাৰিব ন'? আচ্ছা'-আচ্ছা' নোৱাৰিব, উম' মানে এই আপোনাৰ ব্যৱসায় ক্ষেত্ৰত কিবা অলপ- আছে নে আপোনাৰ ভাল?
নাই-নাই, ইমান নাই বাৰু।
মানে অলপ মানে আপুনি শুনকচোন এতিয়া মই প্ৰথম যদি- প্ৰথম মূৰ্গী-ছুৰ্গী কেইটামান পুহো দেই।
হয়-হয়।
তাৰপিছত মই যদি সেইটো বস্তু পুহি-পুহি থওঁ মানে মোৰ লাষ্টৰ ব্যৱসায়টো ভাল হ'বগে নে চাগে?
ভাল হ'ব লাগে বাৰু।
মানে এনেইতো লষ্ট থাকিবই, লষ্ট ল-লাফ আৰু লোকচান থাকিবই।
থাকিব-থাকিব, দাইল আছে।
অ' মানে মই ভাবিছিলো আপোনাৰ পৰা লাভটো ধৰক কিমান হয়, লোকচান কিমান হয় গম পোৱা হ'লে ভাল আছিলে।
অঁ', -অঁ', ৰ'ব দা।
নাই কাইলৈ আপোনাৰ ঘৰলে যাম, আপোনাৰ ঘৰলে কাইলে আপোনাৰ পৰা চব দিটেলজ ভালকে লৈ ল'ম।
অঁ', -অঁ', -লৈ ল'ব দিয়ক, ৰাখিছোঁ দিয়ক তেনেহ'লে ন'। অঁ', -অঁ', -উম-উম।